শুন
অ', শুনিছোঁ তুমি।
অ' শুনিছোঁ ৰবা, কি কৰি আছা?
মই এনেই বহি আছিলোঁ ৰ'বা। তুমি কি কৰিছা?
ময়ো এনে বহি আছোঁ। উম, বাকী, বাকী খবৰ ভাল?
অ' ভালেই ৰ'বা, তোমাৰ?
উম, আছোঁ দিয়া ভালেই।
অ' বাকী ঘৰত খবৰ ভালনে?
অ' আছে দিয়া ভালে সকলোৱে। তোমাৰ ভালে আছনে ঘৰৰ সকলোৱে ভালে?
অ', অ' ঘৰৰ ভালেই দিয়া চবৰে।
ছে কলেজ গৈ আছ নে নাই, নে বন্ধ দিছে?
নাই ৰ'বা গৰমৰ বন্ধ দিছে এতিয়া। তোমালোকৰ?
অ' আমাৰো দিছে ৰ'বা।
অ' হয় নেকি, ক'ৰবাত ফুৰিবও গ'লা নে নাই?
উম, ফুৰিব বৰ্তমান যোৱা নাই, অ' যামহে আৰু। তুমি গৈছা?
নাই ৰ'বা এতিয়ালৈকে মই যোৱা নাই, ভাবিছোঁহে যাম বুলি মামাহঁতৰ ঘৰত। তে যাওঁ নে ক'ত যাওঁ চাওঁ ৰ'বা।
ময়ো ভাবি আছোঁ মামাহঁতৰ তাতে যাওঁ নে, নে ক'বাত বেলেগতে যাওঁ ভাবি আছোঁ।
অ'। হয় নেকি, যাবা এইকেইদিন গৰমৰ বন্ধ দিছেতো যিহেতু অকমান ফুৰি লোৱা আৰুতো নহ'লেবা কলেজ বন্ধ নিদিয়েই আৰ।
উম, তাকেই ৰাতিপুৱা উঠি পেলাই কলেজত যোৱা আৰু আহা, এনেকে আমি সময়বোৰ বহুত মানে ভাগৰো লাগে।
অ' তুমি ঠিকে কৈছা, পিছে এনে কলেজ বন্ধ থাকিলেও এইকেইদিন জল্দি উঠি আছ নে দেৰি হৈ আছে?
নাই একে সময়তে উঠি আছোঁ, অকমান দেৰি হয় কেতিয়াবা।
অ' পিছে ৰাতিপুৱা উঠা অভ্যাসটো বহুত ভাল ন, এনে তুমি কি ভাবা?
উম, মোৰ মতেতো ভালে কাৰণ চোৱা ৰাতিপুৱা উঠিলে আমাৰ মনবোৰ মানে মানে ভাল হৈ থাকে আৰু ৰাতিপুৱা উঠি পঢ়াটোতো এটা মই ভাল ভাল অভ্যাস বুলি কওঁ কাৰণ ৰাতিপুৱা মানে পঢ়িলে মই মানে আমাৰ ব্ৰেইনটো মানে শান্ত হৈ থাকে ন' ত' আমাৰ পঢ়াবোৰ মনত থাকে। আৰু ৰাতিপুৱা উঠি অকমান মানে ফ্ৰেছ বতাহ পাব পাৰোঁ ৰাতিপুৱা উঠিলে।
অ' ঠিকেই হৈছে দিয়াচোন মানে ৰাতিপুৱাৰ বতাহ যাক বহুত ভাল দিয়াচোন আমাৰ সকলোৰে বাবে। আ, যিমান মানে দিনটো ইমান জানাই ধূলি বালি হৈ থাকে বা অ' গোটেই ধূলিবোৰ উৰি থাকে ত' তাতকে আমি ৰাতিপুৱাৰ ফ্ৰেছ বটালটো লোৱাটো বহুতখিনি দৰকাৰ তুমি কোৱাৰ দৰে আচলতে।
হয় তুমি একদম ঠিক কথাই কৈছা, আৰু ৰাতিপুৱা উঠিলে চাবাচোন আমাৰ মনবোৰো ভালে থাকে আৰু শৰীৰো সুস্থ হয়, ৰাতিপুৱা যদি আমি পৰিষ্কাৰ বতাহ আৰু খোজ কঢ়ি কাঢ়ো তেনেহ'লে অকনমান হ'লেও যদি আমি খোজ কাঢ়ো তেনেহ'লে আমি শক্তিশালী হৈ পৰে আমাৰ শৰীৰ টো, আৰু আমি প্ৰকৃতিও উপভোগ কৰিব পাৰোঁ, চাবা যেনেকে চৰা চৰাইৰ মাত। আমি মানে শুনিলে আমাৰ মনবোৰো ভাল লাগি দিয়াচোন। আৰু সূৰ্যৰ পোহৰ দেখিলে আমাৰ মন চন মানে ভাল লাগি যায় আৰু ৰাতিপুৱা উঠি পেলাই।
হয় তুমি ঠিকে কৈছা, আৰু ৰাতিপুৱা জল্দি উঠি মানে নিজৰ দৈনন্দিন কামখিনি যদি কৰিব লওঁ ধৰা বহুত জল্দিও হৈ যায় কামবোৰ, আমাৰ বহুত মানে আমি ভাল হয় আমাৰ শৰুীৰটোৰ কাৰণে, আমি যাতে গোটেই দিনটোৰ কামখিনি সোনকালে চাবাচোন ৰাতিপুৱা যদি তুমি জল্দি উঠা ন তুমি দিনটোৰ কাম কাজখিনি বহুত জল্দি হৈ যায় আৰু।
অ' আৰু কিছুমানে মানে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে কাৰণ সিহঁতে গোটেই ৰাতি মোবাইল চাই থাকে। আৰু ৰাতিপুৱা টোপনি লাগে, তেতিয়া ৰাতিপুৱা টোপনি যাই, ৰাতিপুৱা দহটা নটা লৈকে শুয়ে থাকে সেনেকুৱা সেনে সেইটো অভ্যাস কিন্তু বহুত বেয়া অভ্যাস, আৰু মানে আমি সেইটো অভ্যাস যদি মানে আমি কমাব লাগে তেনেহ'লে আমি মোবাইল চোৱাটো বন্ধ কৰিব লাগিব বিশেষকে। আৰু ৰাতি যিমান পাৰোঁ আমি সোনকালে শুব লাগে এতিয়া আমাৰ মানে মানে তুমিততো জানাই যে আমি মানে সাত আঠ ঘন্টা শুব লাগে তে আমি অকনমান ৰাতি ইমান সোনকালে শুব লাগে দিয়াচোন, দেউ যে দহটা এঘাৰটা মানতে তেনেকে শুব লাগে।
হয় তুমি ঠিকে কৈছা, দি দিয়াচোন। মানে এ, কি বুলি কয় এতিয়া যিমানে দিন গৈ আছে আমি মানে সকলোৱে মোবাইলৰ ইমানেই আক আকক্ত হৈ পৰিছে যে মানে ইমান মোবাইলটো আমাক আকৰ্ষণ কৰিছে যে আমি এতিয়া মানে মোবাইলটো এৰি নোৱাৰোঁ, ৰাতি আমি ইমান দেৰিলৈকে মোবাইলটো চাই থাকোঁ বা ত' আমি গ'মেই নাপাও কেতিয়া ইমান দেৰি হৈ যায়, ৰাতি দুটা তিনিটা বাজি যায় এইটো কিছুমানৰ।
সেইটো কিন্তু এটা বহুত বেয়া হয় বা সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া আৰু আমাৰ মা আমাৰ মানে মানে সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত বে-বেয়া বে-বেয়া হয় কাৰণ যদি আমি বহুত ৰাতিলৈকে মোবাইল চাই থাকোঁ আমাৰ চকুৰ বেমাৰ হ'ব পাৰে, আমাৰ মানসিক ভাৱে বেমাৰ হ'ব পাৰে আৰু আমাৰ শৰীৰো মানে সুস্থ নাথাকিব তেতিয়া।
আমি যদি মানে সঠিক পৰিমানে যদি আমি নুশুও তেনেহ'লে আমাৰ শৰীৰটো কেতিয়াও মানে ভাল নাথাকিব। ভাগৰুৱা ভাগৰুৱা অনুভৱ হৈ থাকিব, সেয়েহে আমি সময়মতে সকলো কাম কৰি পেলাই আমি শুৱাটো মানে আমাৰ গুৰুত্ব দিব লাগিব আৰু ৰাতিপুৱা সোনকালে উঠাটো মানে অভ্যাস কৰিব লাগিব।
হয় তুমি ঠিকে কৈছা দিয়াচোন, আমি যিমান পাৰো আমি আ কি বুলি কয়, ৰাতি জল্দি শুব লাগিব আৰু ৰাতিপুৱা জল্দি উঠিব লাগে। উঠি পেলাই আমি মানে দৈনন্দিন আমাৰ কাম কাজবোৰ আৰম্ভ কৰি দিব লাগে আমি, আ, ধৰা তেতিয়া কোৱাৰ দৰে উঠ সেই একেল ৰাতিপুৱা উঠি মানে এনেদৰে খোজকাঢ়িব যোৱা বা আহি অকমান ব্যায়াম কৰা, এনেধৰণে বিভিন্ন কাম কাজ আমি কৰিব পাৰোঁ। পাৰোঁ। মানে তেতিয়া আমাৰ গাটোও ভালে থাকে বা আমি আমাৰ সকলোবোৰ কাম কাজ জল্দি কৰি শেষ কৰি ল'ব পাৰোঁ তেতিয়াও ভাল। আৰু যোনবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ৰাতিপুৱা পঢ়াটো বহুত দৰকাৰ দিয়াচোন, ৰাতিপুৱা পঢ়িলে বহুত খিনি মনত থাকে বা বহুখিনি আমাৰ ভাল ত' আমি এনেদৰে ৰাতিপুৱা উঠি পেলাই অকণমান পঢ়াও ভাল। তুমি তেতিয়া কৈছাই যিহেতু।
অ' ঠিকে, তুমিও তুমিও ঠিকে কৈছা। আৰু মানে ৰাতিপুৱা উ-উঠা অভ্যাসটো এটা ভাল যে আমাৰ, ৰাতিপুৱা যদি আমি উঠো আমি আমাৰ যিবোৰ মানে কাম আছে আমাৰ সেইবোৰ নিয়মীয়াকৈ কৰি পেলাই আমি মানে পিছত জিৰাবও পাৰোঁ কিন্তু আমি এইবোৰ যদি নিয়মীয়া কৰোঁতে আমাৰ মনবোৰো ভাল থাকে, শৰীৰো ভাল থাকে, আমাৰ মানে মে লাভো হয় তেনেকে।
হয় তুমি ঠিকেই কৈছা, আৰু আমাৰ, গোটেই দিনটো চাবাচোন ৰাতিপুৱা যদি তুমি জল্দি উঠা তে আমাৰ গোটেই দিনটো মানে ভাল লাগি থাকে কিন্তু এনেকুৱা কিছুমানে যে ভাবে অকমান বেছিকে শুম, কিবা হ'ব, গাটো ভাল হ'ব। কিন্তু জোনে জোনে মানে দেৰিলৈকে থাকে ধৰা আ, নটা, দহটা বজাত উঠে বা আঠটাৰ পিছত উঠাসকলে মানে এনেকুৱা লাগে গোটেই দিনটো গাটো দুৰ্বল দুৰ্বল লাগি থাকে তেওঁলোকৰ মানে একো কৰিবও মন নাযায়, একো খাবও মন নাযায়, মানে দিনটোত এতিয়া শুই থাকিব মন যায়। কিন্তু আমি যদি জল্দি উঠো তেন্তে আমাৰ মানে গোটেই শৰীৰটো ভালো লাগি থাকে আৰু আমি গোটেই দিনটো মানে এক্টিভ হৈ থাকিব পাৰোঁ কিন্তু দেৰিকৈ উঠিলে সেইটো অনুভৱ নহয়।।
অহ, তুমি একদম ঠিক কথাই কৈছা আৰু মোৰ কেইজনীমান ফ্ৰেণ্ড আছে মানে স্কুলৰ। তে মানে সিহঁতে কি কৰে যে মানে গোটেই ৰাতি মোবাইল চাই আৰু ৰাতিপুৱা দহ দহটা‌ এঘৰটালৈকে শুই থাকে আৰু পিছত মানে আৰু বন্ধৰ দিনত আৰু কেতিয়া মানে কেতিয়াবা আৰু গো মানে স্কুল থাকিলে গোটেই ৰাতি মোবাইল চাই ৰাতিপুৱা উঠি পেলাই ডাইৰেক্ট স্কুললৈ যায়। সেনেকে মানে দিনটো মানে সিহঁতৰ ভাগৰুৱা অনুভৱ হৈ থাকে। যে কয় যে মোৰ গাটো বেয়া লাগিছে কিবা বেয়া লাগিছে। সিহঁতে ৰাতি নুশুৱে গোটেই ৰাতি মোবাইল চাই থাকে আৰু ৰাতিপুৱা উঠি দেৰিকে। সেনেকুৱা অভ্যাস হৈ গৈছে ত' সিহঁতৰ গা বেয়া লাগিবই দিয়াচোন।
হয় তুমি ঠিকে কৈছা আচলতে এই অভ্যাসটো মানে সকলোৰে বেয়া ডাঙৰ অকল ছাত্ৰ-ছাত্ৰী বুলি নহয় বহুত ডাঙৰ মানুহ আছে যে এনেদৰে নিজৰ কাম কাজবোৰ ৰাতি কৰে আচলতে সেইটো উপায় নাই বুলি ক-ক'লেও মানে যিমান পাৰোঁ আমি দিনত দিনতে আমাৰ নিজৰ কাম-কাজ যিমানখিনি পাৰোঁ শেষ কৰি ল'ব লাগে নহ'ল বা আমাৰ নিজৰ কাৰণে ক্ষতি দিয়াচোন বেলেগতো এইবিলাকৰ কাৰণে একো নহয়নে। আমাক যোনে আমাৰ ভালৰ কাৰণে কয় যে ৰাতি সোনকালে শুবা বা ৰাতিপুৱা জল্দি উঠিবা তেতিয়া তোমালোকৰ গাটো ভাল লাগি থাকিবা, তেওঁলোকৰতো একো মানে ফাইদা নহয় ন' এইটো দ্বাৰা আমাৰে হয় ত' আমি তেওঁলোকৰ কথা বুজিও পাব লাগে বা আমি সকলোবোৰ ভালদৰে কৰিব লাগে, আমাৰ নিজৰ স্বাস্থ্যটোৰ কাৰণে কৰোঁ যিহেতু।
হয় তুমি একদম ঠিক কথাই গৈছা আৰু ৰাতিপুৱা আমি সোনকালে উঠি পেলাই আমাৰ নিজৰ কাৰণে ভাল আৰু আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু ৰাতিপুৱা উঠাতটো এটা ভাল অভ্যাস আৰু। সেনেকুৱা আৰু কিছুমান মানুহ থাকে যে ৰাতি কাম কৰে সেইটো আক আচলতে মই মানে মানে নকৰেও নহয় আৰু। ঠিকে কৈছা কিন্তু তেওঁলোকে মানে যিমান পাৰে আৰু ফ্ৰী টাইমত সেইখিনি কাম সমাপ্ত কৰি থ'ব লাগে, তেতিয়া সিহঁতৰ নিজৰে ভাল হয় আৰু ৰাতি জিৰাব পাৰে আৰু।
হয় তুমি ঠিকে কৈছা দিয়াচোন। সেইকাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ নিজৰ কাম-কাজখিনি অহ, সোনকালে শেষ কৰি ল'ব লাগে। এনেকুৱা নহয় যে বহুত দেৰিলৈকে কৰি থাকিমা বা আমাৰ নিজৰ ভাল সেইটো আচলতে বেয়া অভ্যাস। আমি আৰু ৰাতিপুৱা সোনকালে উঠিলে আমাৰ গোটেই দিনটো যিহেতু ইমান ভালদৰেই যায়। আৰু আমাৰ সু-স্বাস্থ্যটো বহুখিনি ভালে হৈ থাকে দিয়াচোন আমি ৰাতিপুৱা উঠি যদি আমি ধৰা গৰম পানী এগিলাচ খাই দিলোঁ। কুহুমীয়া গৰম পানী এগিলাচ। অহ, তেন্তে আমাৰ মানে বহুখিনি ভাল বা বহুতেই গ্ৰীণ টি খায়, ব্লেক কফি খায় আচলতে সেইবোৰো আমাৰ স্বাস্থ্যৰ কাৰণে বহুতখিনি ভাল। ত' আমি সেইবোৰো ট্ৰাই কৰিব পাৰোঁ বা খাব পাৰোঁ। ত' তুমি কি ভাবা এনেই আমি আহ ৰাতিপুৱা জ্বল্দি উঠা অভ্যাস ত' সকলোবোৰ কাৰণতেতো ভালে। তুমি এনেই কেইটা উঠা?
মই এনেই ৰাতিপুৱা উঠো চাৰে পাঁচটা ছয়টা সেনেকুৱা মানতে উঠো কাৰণ আৰু ৰাতিপুৱা উঠিলে এটা ভাল লাগে কি মানে ৰাতিপুৱা উঠিয়ে মই ফ্ৰেছ বতাৰটো পাওঁ আমিয়ে ক'লোৱেচোন মানে কৈছোৱেই। আৰু আমি খোজ কাঢ়িলে আমাৰ মানে শৰীৰ ভাল থাকে, মন ভাল থাকে। ৰাতিপুৱাৰ বতাহজাক ইমান মানে শান্ত ইমান ভাল লাগে মন। আৰু ৰাতিপুৱা ওলাই উঠি চাবাচোন তুমি। যেতিয়া মানে ৰ'দ ওলাব একদম ধুনীয়া পোহৰ এটা, আমাৰ মন নিজৰে ভাল লাগি যায় তেনেকে। সেয়েহে মই ৰাতিপুৱা উঠাতো মানে বিচাৰোঁ, মানে অভ্যাস থকাতো মানে মই অলপমান মানে মানুহক বিচাৰোঁ আৰু। মোৰ নিজৰো মানে বিচাৰো আৰু তেনে-তেনেকুৱা ভাল অভ্যাস হোৱাটো।
তুমি ঠিকে কৰিছা দিয়াচোন ইমানখিনি ভাল অভ্যাস যিহেতু আমি কৰাটো উচিত। দিয়াৰ পিছে তোমাৰ লগত আজি এনেদৰে কথা পাতি বহুখিনি ভাল লাগিল। পোৱা উঠা অভ্যাসৰ ওপৰত। পিছলৈও মই আশা কৰোঁ আমি বেলেগ-বেলেগ বিষয় লৈ কেনে মানে ব-বেলেগ-বেলেগ গে ভেহৰ ওপৰত কথা পাতি থাকিম।
নিশ্চয়-নিশ্চয় লগ পাম আৰু। এনেকে ভাল লাগিল মোৰো তোমাৰ লগত কথা পাতি বহুত কথা শিকিব পাৰিলো আজি আৰু।
হয় তুমি ঠিকে কৈছা দিয়াচোন ভাল লাগিল বহুখিনি দিয়া পিছত ৰাখিছোঁ নহ'লে।
অঁ, অঁ, দিয়া ঠিক আছে দিয়া।